হেল' অ কি কৰি আছা
অ এনে ৰুমতে আছো
অ হয় নেকি অ অ
অ অ অফিচৰ পৰা আহিলো এই জিমতোটো সোমাইছো জিমৰ পৰা আহিলো
অ জিম গৈছিলা নেকি আজি
অ অ
অ তোমাৰ এনে মানে জিমত মানে কেনেকুৱা হয় এনে মইতো কেতিয়াও যোৱা নাই মানে এনে কি তোমাৰ ট্ৰেইনিং মানে কৰাই দিয়ে নেকি কোনোবাই কচছে
অ তাতে থাকে জিনট্ৰ ট্ৰেইনৰকেইটা থাকে অ' তোমাৰ অ' দুই দুই এক সপ্তাহ মান তোমাক শিকাব তুমি জানা যদি তোমাৰ ভালে।
অ' অ'
অ নাহে যদি তোমাক অ' শিকাই থাকিব।
অ' হয় নেকি অ এনেইতো তোমাৰ এই জিম চিম, কৰিলেতো ভি বিষাই ন এই পু পুৰা গা চা বিষাই চাগে
অঁহ, বিষাই অলপমান বিষাই পুৰা।
অঁ হয় নেকি? মই তোমাৰ মাজতে মানে কৰিছিলোঁ এনে ঘৰতে কিবা-কিবি পুচপ -চুচপ এনেই ট্ৰাই কৰিছিলোঁ হাঁ। ইমান বিষাইছে, মোৰ হাত-চাত পুৰা বিষাইছিল, গা-চা পুৰা বিষাইছিল। হাঁও
হয়, হয়।
উম, তোমালোকৰ মানে কি এইটো গোটেই কৰিব দিয়ে ন', গোটেই কিবা-কিবি মেচিন থাকে ন', সেইবোৰত চব কৰিব দিয়ে ন'?
অঁ
অঁ, হয় নেকি?
আমাৰ মানে, ম' মই মানে মই মানে টাইমত কৰোঁ মানে, এতিয়া ভাৱিলোৱা তুমি। এতিয়া মই পুচপ কৰিলোঁ তাৰপিছত আকৌ আগত মই বাইচেলফ মাৰিম তাৰপিছত চেছ তাৰপিছত ব্ৰেগ তাৰপিছত ট্ৰাইছেল। এইটো মই এক আ এইটো মই কমচেকম দুই ঘণ্টামান কৰোঁ।
দুই ঘন্টা কৰা নেকি? অঁ, আৰু এইটো কৰিলে কিবা প্ৰ'টিন- চটিনো খোৱা চাগে?
প্ৰ'টিন নাখাওঁ। ঘৰৰ খ ঘৰত উমহোঁ, ঘৰৰ ভাতকেইটাই খাওঁ আৰু ঘৰ- -
অঁ এইটো প্ৰ'টিনটো খাব লাগে ন'? জিম কৰিলে ত' বহুতে খাই।
খাই বহুতে খাই।
অঁ, কিবা মানে তুমি নো খোৱা মানে তোমাৰ এই ট্ৰেইনাৰে কোৱা নাই নেকি মানে, খাবলে কিবা দিয়া নাই, কোৱা নাই?
নাই, ট্ৰেইনে কৈছিলে তোমাৰ আৰু, তোমাৰ মন হ'লে তুমি খাবা, নহ'লে ঘৰৰ বস্ বস্তু খাবা মেইনটেইন কৰিবা। তোমাৰ যেনেকে চানা হ'ল, কল হ'ল। উম আৰু তোমাক দালি। উম, উম খাওঁ দালি।
অহ।
আৰু তোমাৰ এটা ৰুটি কমচেকম চি আ চি কেলচিয়াম থাকে হাইড্ৰেট। অঁ ত ' তুমিতো খালে মানে পাৱাৰটো পাবা আৰু।
তোমাৰ এনেও মানে এনেকুৱা নকৰোঁ ঘৰতে অলপ- চলপ কেতিয়াবা এক্সাৰচাইজ কৰো ন'। তোমাৰ মানে মই অ'টছ খাওঁ। কেতিয়াবা ৰাতিপুৱা অ'টছ খাওঁ, কেতিয়াবা কল আৰু এই যে চানা যে থাকে যে তোমাৰ শুকান- চানা যে ফ্ৰাই কৰা। অঁ, সেইটো চানাত টো মানে কেতিয়াবা এনে গ্ৰাইণ্ড কৰি তোমাৰ সেইটোত অলপ ৰেড দি দিওঁ। তোমাৰ খেজুৰ দিওঁ, খেজুৰ, কল সেইবোৰ দি কিনে খাওঁ আৰু। সেইবোৰ খালে মানে ভাল হয় স্বাস্ স্থ্য কাৰেও ভাল হয়। সেইকাৰণে মানে অলপ মানে সেইটো খালে আৰু শক্ শকতো হয় ন ' সেইকাৰণে।
হয়, হয়। এনে তুমি কিমান পোষক মাৰা?
মই পুচত এনেকুৱা নামাৰো মানে ইমান নোৱাৰোঁ আৰু তোমাৰ হে -এনে মাৰো আৰু এনে বিশ বিশটামান মাৰো। তুমি কিমান পাৰি পাৰা?
বিশটাই বচ?
অঁ।
মোৰ তোমাৰ, মই তোমাৰ ফিফ্টি।
ফিফটি পাৰা ন, তোমাৰ মানে একে লগতে মানে যেনেকুৱা কৰি থাকা নে মানে ৰখি ৰখি কৰা?
এতিয়া তুমিও পুচপটো মাৰিলোঁ তাৰপিছত পোচাৱ মাৰি আকৌ পুলআপ মাৰিম পুলআপ মাৰাৰ পিছত আকৌ বাইচেল ট্ৰাইচেল এক একে লগতে কৰো মানে তিনি ৰাউণ্ড কৰো মই তিনি ৰাউণ্ড।
অ হয় নেকি? পুলআপো কৰা অ অ হয় নেকি? আৰু ৰানিংত যোৱানে?
ৰাণিঙতো যাওঁ তোমাৰ এই ৰাতিপুৱা উম। তোমাৰ এই ছয়টাত।
ছয়টাত যোৱা নেকি অ মইও আগতে ৰানিঙত বহুত গৈছিলো এতিয়াতো এ তোমাৰ মানে গৰম দিন যে আৰু সাৰে নাপাও যে সেইকাৰণে নাযাও। আগত গৈছিলো বহুত ৰাতিপুৱা ৰাতিপুৱা চাৰিটা মানতে গৈছিল অ। তোমাৰ এই ৰাস্তাত ওলালে ৰাস্তাত ওলালেতো বহুত মানুহ যায় চাগে ন?
এইটো তোমাৰ এইটো তোমাৰ এই নতুন এটা কলাক্ষেত্ৰৰ পিছফালে এটা ৰাস্তা
অ ৰাস্তাৰ ডাঙৰকে অ বহুত ভাল জাগা এইটোতো ৰানিং কৰা। সেইফালে মানে বহুত মোৰ এই লগ কেইটাও যায় কিছুমান ছোৱালী। যায় আৰু তাতে ৰানিং কৰিব আৰু যিহঁতে মানে যোনে যোনে তোমাৰ অসম পুলিচত এপ্লাই কৰিছে সিহঁতে যায় আৰু। ৰানিং কৰিব বৰ ভাল হয় কিন্তু। উম উম বহুত ভাল লাগে আৰু তোমাৰ এই তোমাৰ থানা যে আছে সেইফালে যে তোমাৰ বহুত মানুহ যায় ৰানিং কৰিবলৈ আৰু বহুত পোৱালী কেইটাও যায় তোমাৰ। খেলিব চেলিব যাইযে।
হয় হয় হয় আৰু চাইকেলিঙো কৰে বহুত তুমি চাইকেল চলোৱা নে?
চাইকেলি মই আগতে কৰিছিলো তোমাৰ এবাৰ কি হ'ল মই পৰিলো নলাত পৰি গৈছিলো মানে। তোমাৰ সেইকাৰণে মানে তাৰ পিছত মানে কৰা নাই আৰু কৰি তেতিয়া সৰু মানে সৰু নহয় মই নাইন ক্লাছত আছিলো। তেতিয়া মানে বহুত চাইকেল শিকিছিলো পুৰা পাৰা হৈ গৈছিলো চাইকেলটো। তাৰপিছত মানে এবাৰ পৰিলো তাৰপিছত মানে এৰিয়ে দিলো। তুমি জানানে চাইকেলিং কৰিব?
অ মোক চাইকেলো আহে চব আহে মোৰ।
অ অ ভালে আৰু শিকিব ইচ্ছা হলেতো শিকিব পাৰি আৰু সেনেকুৱা। মোৰতো মানে এবাৰ পৰাৰ পিছত আৰু ভয় সোমাল যে সেইকাৰণে মই কৰা নাই আৰু।
মই মানে পৰা নাই।
অ হয়নে?
অ মই মানে মই যি বস্তু শিকিছো ফাৰ্ষ্টত তোমাৰ যেনে হল চাইেল, মই পৰা নাই তোমাৰ যেনেকে বাইক মই পৰা নাই স্কুটি হ'ল পৰা নাই।
অ হয় নেকি?
অ মই একেবাৰে শিকিছোঁ মই।
অ অ সেনেকুৱা ভাল হয় কিন্তু একেবাৰে শিকিব বহুত মানুহে একেবাৰে শিকে আৰু বহুত মানুহে যিমান চে ষ্টা কৰিলেও নিশিকে আৰু এনেকুৱা হয় কিছুমান মানুহে তোমাৰ উম কিছুমান তোমাৰ এই ড্ৰাইভিং কৰাৰ বাবে তোমাৰ ক্লাছো লয় ন এডমিশচন লয় তোমাৰ পইচা দি কিনে। তথাপিও শিকিব নোৱাৰি নোৱাৰে আৰু সেনেকুৱা হৈ যায় কিছুমান। উম-উম। ভয়তো মেইন ভয়ে হয় তোমাৰ ভয় টো গুচি গলে আৰু ইমান এইটো নালাগে আৰু সেইকাৰণে উম!
তেতিয়া চলোৱা তোমাৰ একো ভয় নালাগে। উম!
যিহেতু হয় আৰু আৰু এনেইতো স্পীডততো চলাব নালাগে। সেইটোৱেই কওঁ।
অ এইটো নালাগে বাট নিজৰ ওপৰত যেনেকে তুমি এ বেলেঞ্চটো আছে তোমাৰ
উম-উম।
এইটো তুমি নিজৰ ওপৰত থ'ব পাৰা মানে কিমান স্পীড গ'লে তোমাৰ কিমান স্পীডত তুমি গ'লে তুমি ব্ৰেক মাৰি পাবা। মানে অভাৰ স্পীড হ'ব যদি তোমাৰ ব্ৰেকটো চিষ্টেমত নালাগিব। অ স্পীডটো মানে মিডিয়াম থাকিলে তোমাক লাগি যাব।
অঁ! তোমাৰ এই মাজতে মই যে তোমাৰ এই ক'লো যে ফিল্ডৰ সেইফালে গৈছিলো স্কুটি শিকিবলৈ, তাতে বহুত শিকিলোঁ, মই পুৰা পাৰাও হৈ গৈছিলোঁ। তেতিয়া কি হ'ল এবাৰ মানে স্কুটি স্কুটি শিকো‍ঁতে মানে পৰি গৈছিলোঁ মই তাৰ পিছত মানে এৰি দিলোঁ স্কুটি থাকিব এনেকুৱা মানে এ মানে অলপ এই ভয় লাগে আৰু। সেইকাৰণে আৰু শিকিব এইটো কোনো তোমাৰ মাজতে আমি তাতে গৈছিলোঁ, ফিল্ডতে ক্ৰিকেট খেলিবলৈ। আমাৰে এই কিবা এই ৱৰ্কশ্বপ হৈছিল। সেইটোত মানে ক্ৰিকেট খেলিছিলোঁ তেতিয়া ক্ৰিকেটো খেলিব গৈছিলোঁ। বহুত ভাল লাগে। ঠাণ্ডাৰ দিনত বেছি ভাল লাগে।
অঁ-অঁ।
উম! ঠাণ্ডা দিনত ৰানিঙো কৰিলে ভাল লাগে। তোমাৰ ঘাম যে ওলাই। ঠাণ্ডা দিনতটো ঘাম ওলালে ভাল হয় ন গাৰ পৰা। তোমাৰ এ ৰানিং ৰানিং কৰিলে ভাল হয় আৰু বেছি পাহাৰৰ ওপৰত ৰানিং কৰিবা মানে। ভাল হয়। তোমাৰ ষ্টেমিনাও এই বাঢ়ি যায় যে।
অঁ-অঁ।
উম! তুমি এনে কৰিব পাৰানে পাহাৰত? পাহাৰতো ৰানিং কৰিব যোৱা নে? অঁ!
অঁ! মই-মই ক'লোঁ। অঁ! যেতিয়া মোৰ যেতিয়া মন যায়, তেতিয়া মোৰ এটা ফ্ৰেণ্ডৰ পাহাৰৰ লগত পাহাৰতে গুচি যাওঁ মানে। তেতিয়া মানে তাতে শান্তিও থাকে বহুত জেগাত আৰু তোমাৰ ভিউটোও বহুত বঢ়িয়া আহে।
উম-উম।
তুমি ফটো-চটো ক্লিক কৰিব পাৰিবা। অঁ!
উম-উম আৰু তোমাৰ পাহাৰৰ মানে ৰানিং কৰিব গলে ভৰি-চৰি বিষাই কিন্তু মানে। ষ্টেমিনা বাঢ়ি যায় আৰু সেইফালে মানে সেনেকুৱা গলে আৰু। ষ্টেমিনা বাঢ়ি যায়, ভাল হয় মানে আগতে আৰু তোমাৰ ৰানিং কৰি থাকিলে ন মানে হৈ যায় বডিটো মানে নিজ বহুত ভাল হৈ যায় ডায়েটটো ভাল হৈ যায় আৰু বডিটো ফিট থাকে আৰু ৰানিং কৰি থাকিলে ভাল হয় ৰানিং কৰাটো। এনেই য়োগা কৰা নে?
য়োগা অঁ য়োগা কৰোঁ মই ব্ৰেডিং লওঁ।
অঁ হয় নেকি? ব্ৰিডিং কৰা অঁ। এনেই কৰা এনেই গৈ, এনেই ঘৰতে কৰা নে?
অঁ! ঘৰতে কৰোঁ এইটো।
অঁ ৰাতিপুৱা কৰা আৰু তোমাৰ য়োগাও কৰিলে ভাল হয় কিন্তু। ৰাতিপুৱাই-ৰাতিপুৱাই ঘৰতো কৰা নেকি তোমাৰ? কি মানে পোচাপ চোচাপ মাৰে এনেকে ঘৰতে।
অ ৰাতিপুৱা কৰিব লাগে ৰাতিপুৱা তোমাৰ কৰিলে অকমান মানে বডিটো মানে তোমাৰ এক্টিভ হৈ যায় ক'ব গলি।
অ অ হয় এক্টিভ হয় উম।
অহ তোমাৰ মানে মনটো মানে ভাল হৈ যায় মানে।
উম উম আৰু দিনটো মানে এনেকুৱা হয় যায় টোপনি চোপনি নাহে আৰু। মানে সেই উম টোপনি নাহে আৰু বহু
এতিয়া তুমি এনেকে চোৱা তুমি ক'তবা উম এতিয়া তুমি চোৱা তুমি এনেই ঘৰত বহি আছা বহি আছা তোমাৰ বেকটোও প্ৰব্লেম হ'ব।
অহ।
আৰু তুমি এনেই তোমাৰ মনটো নালাগে আৰু তুমি যেতিয়া তুমি এটা কামত মানে এতিয়া তুমি ভাবি লোৱা এইটো তোমাৰ টাইম টেবুল হৈ গ'ল তুমি কৰিব লাগে যেনেকে তুমি এতিয়া ভাবা তোমাৰ ভাত বনাই আছে সেইটো তোমাৰ সদায় কাম।
অ অ।
অ এনেকে তাকে সদায় এটা কাম দিলে বাছ মা মনটো মানে ফিট হৈ যায়।
নিজকে এনেকুৱা কৰিব লাগে যিহেতু আমাৰ ব্ৰেইনেও মানে এনেকুৱা এক্টিভ হৈ থাকে যে অ এইটো কামটো কৰিবই লাগিব আজিয়ে কৰিম এনে কুৱা হয় মানে সদায় এনেকুৱা কৰাও যায় এনেকুৱা হয় যায় আৰু ব্ৰেইনে, ব্ৰেইনে নিজে মানে এটা মানে চিগনেল দিয়ে ন যেনেকৈ আমি ভাবোঁ আমি যেনেকৈ কৰোঁ সেইটো ব্ৰেইনেও মানে চিগনেল পায়। মানে পোৱাৰ পিছত মানে এক্টিভ মানে কামটো ষ্টাৰ্ট কৰি দিয়ে সেইটো কৰি দিয়ে মানে সেনেকুৱা হৈ যায়।
অ অ সেইটোতো দিয়েই তোমাৰ এতিয়া যেনকে এতিয়া মই ভাবিলো তুমি এদিন মই নকৰিলোঁ মানে এইটো মোৰ মোৰ আৰু মোৰ ৰাতি শুব নোৱাৰিলোঁ। কিয় কৰা নাই কিয় কৰা নাই এই মনত আহি থাকিব তোমাৰ।
উম উম। আৰু কেতিয়াবা টোপনিও মানে তোমাৰ টোপনিও ভালকে এইটো কৰিব লাগে আৰু আঠ ঘন্টা মান শুব লাগে এনেও। উম টোপনিটো ভালকে
টোপনি ভাল হ'লে তোমাৰ মানে মন
উম উম হয়। তো মানে মাথা চাথাও নিবিষায় আৰু টোপনি ভাল হ'লে মায়েণ্ড ফ্ৰেছ থাকে। আৰু মানে কিবা মানে সেনেকুৱা এলাহ নালাগে আৰু। মানে বডিটো নিজে এনাৰ্জি ফিল এটা আহে যে তুমি টোপনি মানে ভালকে এইটো হৈ গ'লে। আৰু তুমি ভালকে কিবা এক্সাৰচাইজ সেইবোৰ কৰিলে আৰু নিজৰ বডিটো এক্টিভ হৈ থাকে আৰু কিবা মানে এনাৰ্জি এনাৰ্জেটিক হৈ থা থাকে আৰু তুমি দিনটো কামো ভালকে কৰিব পাৰা। সেনেকুৱা হৈ যায়। মনো ভাল লাগি থাকে। সেইকাৰণে কৰিব লাগে আৰু। মইতো এতিয়া এৰি দিছোঁয়ে মাজতে কৰিছিলোঁ বহুত কৰিছিলোঁ এতিয়াতো অলপ এৰি দিলোঁ সেই সেইকাৰণে অলপ এলাহ লাগি থাকে আৰু কৰিলেতো মানে এক্টিভ হৈ যায়। উম উম হয় এনেতো লাগেই গৰমৰ দিনত।
সেইকাৰণে মানুহকেইটা আৰু তোমাৰ টোপনি ভালকে নহ'লে তোমাৰ গাও বেয়া হ'ব।
উম উম হয় ঠিকে ক'লা তুমি। দিয়া ঠিক আছে, দিয়া হা মই ৰাখোঁ, মোৰ এটা কল আহি আছে দিয়া',
ঠিক আছে', - ঠিক আছে',
উম',